হেল্ল, অ, কোৱা।
কোৱা কি কৰি আছা?
এইয়া ৰান্ধি আছো।
অ,
তাৰপিছত তুমি কি কৰি আছা?
মই এনে বহি আছোঁ এতিয়া।
অলপ পিছত ডিউটি আছে। যাবই বা মন নযায়। তথাপিওঁ যাব লাগিব।
অ' ব'লা আমাক আমালোকে ফুৰিব যোৱা প্লেন কৰো।
ক'ত যাবা ব'লা, ইয়াত যাওঁ নেকি, যাবা নেকি?
সঁচা কৈছো মিছা না।
মইয়ো সঁচাই কৈ আছোঁ। মই মিছা কিয় কম অৰুণা অৰুণাচল এইবিলাক চাইডত যোৱাৰ
এ তুমি ইমান অকাতৰ বাহিৰত কৈ দিয়া ন মোৰ ঘৰৰ পৰা এলাও কৰিব চাগে। অৰুণাচল যাব।
মানে এনেকুৱা ক'বা, মানে ট্রিপ। ট্ৰিপ বুলি ক'বা। ট্রিপত যাম।
ট্রিপ বুলি ক'লেতো তাৰ পিছত এতিয়া যাব দিব কোৱাচোন।
কেতিয়া।
ডিচেম্বৰ, জানুৱাৰী চাগে ইমান। নহয় তাতে, ইমান। ঐ আগৰ গৈছিলোঁ নেকি আমালোকে চিজুচা গৈছিলোঁ যে। তুমি মোৰ আমালোকে স্কুলৰ পৰা এনেকা কৰি যাব দিব কিন্তু কিন্তু কলেজৰ এ স্কুলৰ ওচৰত মোৰ দাদাই এ মানে থৈ গৈছে।
অ'
নিকিতা মোৰ বা চামিল কৰিব লাগিব তাতে তাইয়োতো দৰং কলেজত পঢ়ে ন।
অ'
তংকে আমালোকক লৈ যাব বুলি কৈছে।
অ' মানে চবে গ'লে ভাল হ'ব।
অ' কিন্তু, মই একো চিনি নাপাওঁ, এ কিমান বা পইচা লাগিব সেইটোও আছে।
অ' আমিওতো নাজানোঁ।
মানে কি কোৱাচোন গৈ কেনে আহি পৰিব লাগিব, থাকিব নোৱাৰো মই।
কি
মানে যাই কেনে।
যাই কি মানে গৈ কিনি কেনেকা আহিবা তুমি ইমান দূৰ।
অ' সেইটোতো হয় এইকাৰণে কৈছো ইমানটো।
আহিব। হেতুৰেদি এনেকুৱা হ'লে কৰিয়াৰ দোষ। কি জানি নামটো এই ডৰেমনৰ যে এটা গেজেট আছে নহয়।
অ'
তাৰমাজতে এইটো কৰি কিনি তোমাক আনিব লাগিব এতিয়া।
হোমহ সচা এনেুকাক। কিছুমান কথা কৈ দিয়া না যোনটো নহ'ব ইমান দূৰত কেনেকা। অকলে মানে এক এদিনতে আহি যাবা।
তোক এটা ৰাতি থাকিব দিব নেকি ঘৰৰ পৰা। মৰি গ'লেও নিদিয়ে তাকটো কলেজৰ কথা কলেও নিদিয়ে।
আহ, আহ, এতিয়াতো কলেজৰ পৰা।
মই ৰাতি যাম মানে ৰাতিপুৱা যাম সন্ধিয়া বা নসন্ধিয়া টাইমত ঘৰত আহিব লাগিব। মই কলেজত যাওঁ যে য'তেই যাওঁ, মোক আহিব লাগিবই এনেকা মানে মোৰ ৰাতি থাকা কোনো চিষ্টেম নাই মোৰ লগত।
আমাৰোতো নাই।
মানে য'তেই যাওঁ মোক য'তেই যাম মই বাৰ স্কুলৰপৰা ফুৰিব যাওঁ বা কলেজৰপৰাই ফুৰিব যাওঁ, ছাৰ মে মে লৈ যাক মোক কোনো আহে নাযায় কিন্তু ৰাতি আহিবই লাগিব ঘৰত।
উহু
কোৱা?
কোৱা পিছে?
তুমি কোৱা?
তাই এতিয়া মহাৰাজাৰ নিচিনা বহি আছে।
আমাৰতো শুই আছেই। কালি এটা পগলা কুকুৰ আহিছিলে ন'।
উম।
তাৰপিছত কি কৈছ আমাৰলোকৰ ঘৰৰ লগত যা এটা আমাৰ আইতাৰ ঘৰ আছে না
অ'।
তাৰ কুকু তাৰ কুকুকটো যায় চিধা যায় কামোৰ মাৰি দিছে।
কি পাগলা কুকুৰটোই
অ' পাগলা কুকুৰটো কি কৈছে বা যে ৰাস্তাৰ মানুহ কাম-কামুৰিব যাই আছে ন'। তাৰপিছত ৰাস্তাৰ কুকুৰবোৰক কামুৰিব যাই আছে, তাৰপিছত কৈছোঁ তাই এ, যা বলৈছিলে মানে তাই গুচি গৈছে, তাৰপিছত আমালোকৰ আইতাৰ কুকুৰটো ভুগিছে যে এইকাৰণে আহি কেনে আইতাক কুকুৰ তো মুখৰ মানে চিধা আহিছেই, একো হাৰ মানে ভোকোৱা নাই, একো কৰা নাই। চিধা হাতী হাতী আহি কেনে তাৰ মুখৰ কাম-কামুৰি দি দিছে। তাৰ মুখৰপৰা তেজ ওলাই গৈছে, তাৰপিছত তাক হস্পিতেল লৈ গৈছে, বেজী মাৰি আনিছে। এ, মৰি গ'লনে পগলা কুকুৰ হয়
অ'।
তা কুকুৰটো কেনেকা জানে মুখটো মুখৰ একফালে ইমান ডাঙৰ ফুলা। আ, ডাঙৰ আছে কুকুৰটো। হ'ব পাৰে। আৰু মখটোনো ডাঙৰ হৈ আছে।
অ' ৰেবিচৰ ইন্জেকচন দিব লাগিব তাক।
তাতেতো ৰাস্তাৰ কুকুৰ হয়, ৰাস্তাৰ কুকুৰ মানে পগলা কাৰ না কাৰ কুকুৰ। আৰু আইতাৰ কুকুৰটোতো ডাক্তাৰ দেখাইছেই।
অ'। ঘৰৰ চবে ভাল আছে?
অ' তোমাৰ?
অ' মোৰ মোৰো। তোমাৰ বাক গ'লগৈ?
অ' কেতিয়াই গুচি গৈছে।
অ'।
মোৰ এটা বাতো ইয়াতে ভাড়া থাকে।
ক'ক? অ' হেয়া হেই অ', অ' আৰু এইটো ডাঙৰ বা নেকি?
আৰু যোনটো মোৰ যোনটো ল'ৰা আছে সেইটো ডাঙৰ বা। চাইছে নেকি তুমি।
অ' এইয়া সেইদিন যে গৈছিলোঁ।
অ', অ' আমাৰ ঘৰত যে ল'ৰাটো আছিলে।
অ', বাচ্ছাটো।
বাচ্ছাটো
অ'।
তাই ইয়াতো নহয়তো পাঁচ মাইলট থাকে।
অ', ওচৰতেতো তোমাৰ ফ্ৰেণ্ডৰ ঘৰৰ ওচৰতৰত নেকি?
অ', অ', বেছি দূৰ নাই অলপ অলপমান দূৰ আছে।
কি যা হয় এই বিলাক।
তাৰ পৰা ফ্ৰেণ্ডৰ ঘৰতো যাব পাৰিম মানে অলপমান দূৰ মানে কি কোৱাচোন। আমাৰ টিউচন কৰিছিলো যে ঘৰটো আছে ন। তাৰ পৰা আমালোকৰ ঘৰতো এনেকা দূৰ হ'ব।
ওচৰতে তো আছে।
এইটোৱেই তো ওচৰতে আছে।
উ।
মোক টিউচন কৰিব টিউচন ফালে মাতিছিলে।
তাৰপিছত
তাৰপিছত তোমাৰ বেকগ্ৰাউণ্ডত ইমান আৱাজ।
অ', তাহতৰ মানে কথা শেষ নহয় অ'।
অ' টিউচনৰ ফালে মাতিছিলে মোৰ ৰিজাল্ট কি হয় জানিবলৈ।
তা পিছত
ত' মোৰ যি ভয় লাগিছে কৈছো, কৈছো সঁচা কথা কৈছে যে প প কৈছো কি যি হৈ পৰ মেমে কলে কি হ'ব যি হৈছে হৈছে বেগতটো লগা নাই ন।
কি বাৰ
হেল্ল'।
হু কি কলা।
কি বেগতটো লগা নাই আৰু কি এবছৰ টো লছ হোৱা নাই ন সেইটোৱে আৰু।
অ', এইটোৱে লোকে
উম মেমেতে টিউচন কৰাইত আৰু বাচ্ছাক।
অ'। অ', এতিয়া পালে নে মানে ই ক'ত বা বোলে চাকৰি পালে হয়, পালে।
এপ্লাই কৰা নাই নেকি।
কৰিছিলে না নেকি।
কোৱা নাই চাগে এটা মে তাই হাজবেণ্ড গলে নহ'ব তো তাই যাব লাগিব।
অ'।
বেংগলী বজাৰত এপ্লাই কৰিছিলে, নেকি। কাগজ দি আহিছিলে।
অ'।
কাগজ দি আহি গ'লে হ'ব নেকি খবৰ লব ন, খবৰ ল'ব লাগিব ন।
অ'। তমাৰ হাজবেণ্ড টো এই বাজাৰত কাম কৰে ন।
অ', ‌‌ বাজাৰত
জোতাৰ দোকান চাইিছে।
এ সেইদিন মই মানে পৰুষ মানে হ'ল আৰু কিমান দিন মোৰ ফ্ৰেণ্ডৰ লগত গৈছো ন, বাজাৰ এনেই গৈছিলো মানে জোতা মোতা আনি বোলে বাইক আনি বোলে। মোক, মোক চাইকনে কয় কি, কিয় ক, কি বজাৰত কিয় ক, কি লাগে। লে, ‌ আমি একো নালাগে। কি বজৰত কিয় ফুৰি আছা? ব, এনেকাে কৰি কয়।
উম,
ত, মই কৈছো কি? মই কৈছো কি? এনেই চাব আহিছো। একটো ভাল লগা নাই কাৰণে লোৱা নাই। হেল্ল,
অ, শুনি আছো কোৱা?
এ, ঢেলি ফুটবে মানে ঢেলি কলেজ যাবৰ কাৰণে কি চেণ্ডেল ল'ম। মই জোতা।
কৰ্কচে লোৱা।
কৰ্কচ।
উম,
হিল মানে অলপ হিল টাইপৰ ল'লে যে
উম,
ভাল আছিলিলে মানে কৰ্কচৰ ব
হিল। হিল টাইপৰ নল'বা। মই লৈ কিনি এতিয়া পস্তাই আছো ইমানছা।
অ', ন, মই হাহিতটো অলপ চৌ কৰো ন সেইকাৰণে। মোৰ বেগো লাগে, জোতাও লাগে।
অ,
পইচা, নাই পইচা নাই মই ধনট ৰ গো পায় কোনো চ'ব লাগে মোক।
উ, মোৰো নাই যে ক'ৰ ভাবি আছ সেইটো ক
থোৱা।
উম,
কোৱা?
কোৱা
কোৱা তুমি?
খালনে?
খোৱা নাই এতিয়াও, কি খাম? একো আলু তৰকাৰী তাৰপিছত দিবু খাব ইচ্ছা নাই।
ভাল নালাগে কিমান খাবা।
ৰজ আমাৰ লগত আলু তৰকাৰী আলু তৰকাৰী মানে আলু থাকিবই। এইকাৰণে মই
মই তো মোৰ ঘৰত আলু আলু আনি থাকে মই আলু ন'বনাও যা আলু খা তাহতে আলু। কি আলু, খিজোৱাা আলু মা খ, তাৰপিছত আলুৰ তৰকাৰি, আলু আলু আলু। গোটেই দিন আলু, আলু।
তৰকাৰ চব তৰকাৰীত আলু দিব, যি বনাব আলু দিব। ব, মানে আলু ভাল লাগে। মোক ভাল লাগে কিন্তু ইমানো ভাল নালাগে, যে ৰোজ ৰোজ ৰোজ ৰোজ আ, মোৰ মাছতটো নফুৰত মই মাছ নাখাও।
মোৰো মাছ ভাল নালাগে কিন্তু মোৰ লগৰ কেতি মাছ খা মাছ খালে ভাল শক্তি হ'ব ইমান শক্তি নালাগে ন, মোৰ।
খাললে এই যে উলটিয় হৈি যায়
অ শুকান মাছতো ভাল লাগে
শুকান মাছতো ভাল লাগে
অ
ৰৰিঠা মছ আছে ন ফুকান মছৰ ম
অ মই শুকান মাছ খাওঁ কিন্তু মই হ'ল জিম দা মাছ থাক নাখাওঁ সেইটোতো মৰি গ'ল ন
মইও জিন্দা মাছ নাখাওঁ মই শুকান মাছ খালে যে ইঠা ইচ্ছা এইবোৰ খাওঁ
উ ভাল লাগে স মই মা মাছৰ মাজত মই ইচা ককৰা এইবিলাক খাই কিনি ভাল পাওঁ দেেই মাছ ভাল নাল লাগে ইলিচ মাছতটো ভাল লাগে মানে দামী দামী মাছ বিলাক ভাল লাগে
সেইটো বাচি দিলে ভাল লাগে
অ
আৰু এটা আছে নে চেপা চেপা মাছ দিয়ে এনেকা পেটচ ফালেন বা চেপা চেপা থাকে ক এই নাজানো কি প্লেট কমপ্লেট নহয় এনেকাে চেপাৰ চেপাৰ থাকে
শবা ক্তা চ্তা
সেইটোও ভাল লাগে মান অলপ সৰু সৰু হয় কোনো চেপ্টা চেপ্টা থাকে
উ এই তোমাৰ কি নামটো ৰাব কি নামটো জন পাহৰি গলা
সেইটোও ভাল লাগে আৰুকৌ ডাঙৰ মাছো এনেকে পেটৰ ফালে চেপ থ থাকে না ন বিহুত যে দেখ নিত যাই যে মানুহে মাছ কিনিব যায়
অ
সেইবোৰ মাছ ভাল লাগে
অ
বাকী আকৌ একো নাল